হেল্ল'। হেল্ল'।
অঁ, অঁ। পেহিতি নে
অঁ অঁ-অঁ কি কৰি আছনো। অঁ ক, ঠিকে আছোঁ ক। অঁ। অঁ, কল কল কৰিছিলি মই আকৌ তই কল কৰোতে আকৌ নাছিলো ঘৰত মানে।
অঁ, উম-উম অঁ বৰষুণ পৰিছে ভিতৰতে খোজকাঢ়ি আছোঁ। এতিয়াতে মানে এই আমাৰ বাৰান্দা খনত।
তেও যে খোজ কাঢ়িছ আও বহুত ভাল কৰিছ দে।
অঁ, কাঢ়ি আছো নিজৰ দেহাটো কাৰণে আৰু।
মই আ একে সুবিধা পাইয়ো খোজ কাঢ়িব পৰা নাই
অঁ, তাৰমানে ভালেই ওপৰত গৈ পেলাই চততে গৈ পেলাই খোজকাঢ়ি থাকিব পাৰা, আ আমাৰ তেনেকুৱা জেগাই নাই আকৌ।
মই আকৌ জেগা থাকিলেও সু-সুবিধাই পোৱা নাই খুজ
উম, কিনো কৰি থাক বেলাটো।
অঁ, ভাটিবেলাটো সময় পাও অকনমান কিন্তু এ সে মানে ভাগৰ লাগে অকমান শুই দিওঁ যে। দিনটো কৰি কৰি, আকৌ ধূপ ধূনা জ্বলাব হয় আকৌ ভাত বনাব হয় খোৱা বোৱা ধোৱা
হে সবাই ঢেৰ কাম।
অঁ মাথাটো গৰম উঠি যায়, মানে অঁ ৰহাত গৈছিলো ৰহাত যাওঁতে কাম এটা আছিলে আমাৰ ইহঁতৰ বাপাকৰ। তাৰপা উম মইবুলো এ সোমাই যাও নেকি এপাক বুলি পালোঁহি। বুলিহে সোমাইলো।
উম ভাত পানী খাই আহিলি আৰু।
অ ভাতকেইটা খালো ফোন কৰি থলো আৰু বোলো ভাতকেইটা বনাই থৈ দে বোলো তহঁতি খাই আহিম বোলো ঘৰত গৈ এলাহ লাগে, অঁ ভালেই আৰু ভাল ভাল। ভাল গৰুজনী আনি লৈছে। এতিয়া ক'তো ওলাব নোৱাৰে
উম ভালেই হৈছে ভালেই হৈছে পুহিব লাগে ন তেওঁ তাতে অকনমান ব্যস্ত হৈ থাকিব। কৰিব
আহ সেই গৰু আৰু লগত
অঁ এনে কামত নকৰিলে এতিয়া হেৰি হৈ। যায় ন জঠৰ হৈ যায় শুব বিচনাখনত শুব উঠ উঠিব শুব উঠি। উঠিব তেনেকেইে থাকে। মানুহজনী একণ বেমাৰি নিচিনা হৈ গৈছেগৈ এতিয়া। সমান ব্যস্ত হয়। থাকিবা নহয় ভাল হব দে গৰু এয়ালি দিব কোৱা পানী খুৱাব আনিব
অঁ সেইয়াই তাকে তো আগতে সেনেকৈ পঢ়ি আছিলে কাৰণ তোম
ভাল হৈ আছিলে আকৌ দানা দানাও খুৱাব লাগিব ন
অঁ দানাও খুৱাব লাগিব
অঁ শেষ বা গোটাই থওঁতে মানুহজনী অকমান হেৰি হব নহয় কাম বন কৰিবলগীয়া হ'ব।
অঁ ভাল হৈ যাব গৈ এতিয়া আগৰ নিচিনা এলাহলাহ গাত তো বেয়া লাগিছে আগতে কৈ থাকে থে হয়নে বাগৰিয়ে থাকে গাতোহে বেয়া লাগিছে এতিয়া সেনেকে উম এতিয়া অকণ ভালে দেখি আহিছো আৰু কৰি আছে কাম। ভাত বনাাইছে খুৱোইছ আছে
অঁ এনে জলকা খাই থকা হৈছে। ছিলে
অঁ জলকীয়াৰ খাই থকা হৈছিল ন উম কিনি আনিছে খেৰ খিনি বোলে নিজে ৰ'দত দিছে একে ডগাৰি খেৰ নিজে ৰ'দত দিছে গৰমত যদি শুকুৱাই আছে আকৌ নিজে গৈ পিছপিনে সুমোৱাইছে চ গ বোলে
উম
মই বোলো পাৰিছো দে বোলো ধেমালি নহয় এনেই ঘৰ তাতে জানো মই নাচালো এনেই থৈ দিছে
এই আগৰ খৰি থোৱা ঘৰটো যে খৰি থোৱা ঘৰত উত থৈ
থৈছে চাগ পাছফালে অ তাতে থৈছে চাগৈ নাচালো গৈ তেওঁ বোলো অকল সেনেকে গৰু জনীও এই আগতে গাড়ী থোৱা গেজ তোৰ যে সেইখিনিতে বান্ধি আছে এতিয়া
আহ
গোৱা
অ এ আমাৰ সেইফালে ভাল দে চোৰটাই নহয় যে
কিয় হয় আছোঁ ৰবা গিলত হেৰিত তলা মাই থৈ দিয়ে চুৰ হয় বোলে তাতো বহুত গৰু চুৰ হৈছে এয়া মিলিকা ঘৰ যে ইমান ধনী দুখীয়া মানুহৰ একে ডাঙৰ ডাঙৰ গৰু এহাল চুৰ কৰি নিছে আৰু একেবাৰে গোহালি গৰুও চুৰ হৈছে সিহঁতৰ বোলে বেয়া লাগিছে সেয়া কৰিয়ে খাই আছিলে
অ অ অহ
সিঁহতি
অ আমাৰ পৰিয়ালয়ে
অ সে চুৰ হৈছে আকৌ গৰু
আমাৰ এইফালেও যে ঢেৰ গৰু চুৰ হৈ আছে
অ সেইটোহে চৰকাৰে গুৰুত্ব দিব লাগিছিলে গৰু বিলাক কিয় ইমান চুৰ হৈছে কোনে চুৰ কৰিছে
অ অ অলপমান যদি পহৱা চহৱা দিলে হয়
পহৱা দিব লাগিছিল অ ধৰা পৰি গ'ল হয় তেতিয়া আগতেটো পহৱা দিয়ে নহয় আমা তাহঁতে এতিয়া আজি কালি নিদিয়া হল আৱ
আজিকালি পহৱা চহৱা নিদিয়া হ'ল
অ
এই পুলিচ বহোৱাই বহোৱাই থব লাগে ঠায়ে ঠায়ে ন চে
তাৰমানে সেইটোয়েইটো তোন অ পইচা দিব লাগিব প এনে ফ্ৰীতে বঢ়া কোনেনো দিব হয়
অ নহয় চৰকাৰে ভাল নাপায় ধৰি ল তেনেকুৱা জেগা জেগায়ে চে কিন পুলিচ বহোৱাই বহোৱাই থ থাক দিব লাগে
অ সেয়াই পুলিচে ধৰিব লাগিছিল গাঁৱে গাঁৱে ভিতৰে ভিতৰে লৈ যায় তোন চুৰে
অহ
তেনেকুৱা ঠাই দি সেঁহতেও জানে বেলেগ সোঙা দি কোনোবা পথাৰ দি সেইফালে সেনেকে পাৰ লৈ লৈ কেইদিন মান নিজৰ ঘৰত বান্ধি থব তাৰ পিছত তেনেকে কিবা খিনি কৰি লৈ যায়
উম আমাৰ ইয়াত যে গাড়ী লৈ আহে গাড়ী লৈ আহে এ গাঁৱৰ মানুহো জড়িত থাকে গাড়ীতে উঠাই আৰু উঠাই পেলাই ৰাতিয়ে ৰাতিয়ে লৈ যায়।
তাকে তোন গাড়ীয়ে আন গাড়ীয়ে লৈ আহে তন গাঁৱত মানে গাড়ী লৈ আহিব, গাঁও পথাৰ প কাই সিহতি বে, পুৱা বেলেগৰ গাঁৱত লৈ যাব। মানে সিহঁতৰ গাও বিলাক নাথাকে আম সিহঁতৰ সেইপিনে বেলেগ এখন দাম বা বেলেগ এখন গাঁৱত উ ৰাখিব তাত। ত পিছত লাহে লাহে
তাৰপিছত বেছি দিয়া, উম অ আমাৰ সেই এজনী, মোৰ গাভিনী গৰু এজনী আছিলে নহয়, তাৰপিছত এই দিওঁ আৰু এ দিওঁতে দুদিন মান নাহিলে, চাৰিআলিৰ পৰা সেইফালে নাই তেতিয়া হলওঁ গ'ল কোনোবাই যোগু যগু খোৱা আছিলে। ভাল আছিলে গৰুজনী। খচ খচ আছিলে, তাৰপিছত সে লৈ গলা তেতিয়া পা গৰু নোপোহা হলো আৰু।
উম ইমান বেয়া লাগে মনতো হয় ইমান। আশা তেনেকে পোহা যায়। কিবা এটা সিহঁতি, সেহতক উম, খঙয়ে উঠি থাকে এইয়া যে গুৱাহাটীত যে, উম আমাৰ যে ইহতে আছিলে গৈ যে সিহঁতৰ ভাৰাঘৰ উম। মালিকৰ ভয়ে একেবাৰে চি চি টিভি কেমেৰাত ওলাইছেও। গৈ আছো মানুহকেইটা আছিল তথাপিও পুলিচক দিলেগৈ, পুলিচেও পুলিচ বিলাকে
অ নিজেই শেনা পইচা খাই খাই চাগৰ জা
উম, পিছে মই দুবাৰ তিনিবাৰ পুলিচৰ ওচৰত গলো, বোলে কি চি চি টিভি কেমেৰাত পুৰা ভিডিঅও দেখাই দিছো মানুহকেইটা তথাপিও ধৰিব নি নধৰিলে কৈ গৈ হেৰি নকৰিলে আও। মই বোলো তেতিয়াহলে এনেকে হলে চি চি টিভি কেমেৰা লগাই চোন লাভ নাই বোলো।
লগায়ো লাভ নাই, অ কিনো হব নহয় মানুহ কোবা মুখা পিন্ধি পিন্ধি আহে যে আচল কথা সে টো পুলিচে কেনেকে ধৰিব মুখা পিন্ধি আহে ন
নাই আমাকো ভিডিঅ' দেখাইছে নহয় মুখা পিন্ধা নাচিলে
অ মানুহকেইটা বেলেগৰ চাগৈ সেইকাৰণে ধৰিব নোৱাৰিলে
অ বেলেগ চোন হা বেলেগৰ দূৰত দূৰত পাই আহে মানুহ
উম ভাত কিহৰে খালি ভাত কিহৰে খালি গৈ তাত যায়
অ ভাত ৰ হেৰি জাতিলাওৱে বিলাহী হে মাছে বনালে
অ এতিয়াও জাতিলাও ওলাই আছে ন
ওলাই আছে হ'বলা কোনোবাই দিছিলে বোলে গাঁৱৰ মানুহ আমাৰতো সেইনাখন কিনি আনিছে দুটা
অহ মই যোৱা নাই কেনিবা চাৰিআলিত গলেহে পাওঁ আৱ জাতি লাউ
উমহ যোৱা হোৱা নাই দে এইকেইদিন ওলাই যোৱা নাই নিজে বজাৰ কৰিলেহে অকণ যি লাগে পচন্দ অ
তিলাও চাটি লাও বিচৰাই নাই
অ ওলাই গ'লেহে পোৱা যাব আৱ ন ঘৰত আৱ কি আৱ কিমান এতিয়া মানুহ লা কোনোবা ল ল'ৰা এটা পোৱালি এটা থকা সকলো হৈ যা চোন বোলো ওলাই আহিবি সেনেকেই, নিজে এতিয়া ওলাই কৰি - - গৰমত। যাব এলাহে লাগে!
এলাহে লগা হৈছে কাপোৰ পিন্ধিবৰ কাৰণে। উম যাওঁ বুলিও, যাব মন নোযোৱা হৈছে আৱ
উম
তেওঁ এইকেইদিন অকমান বৰষুণ যে ঠাণ্ডা পৰি আছে।
অ'।
মাজতে, বহুত গৰম হৈছিলে। কেইদিন
অ' আজি তেওঁ ঘৰখন আজিয়ে, কালি
উম, উম, কালিও ডাঙৰ বৰষুণ পৰিলে। আজিও পৰি আছে।
অ' ভাত কিহেৰে বনালি আজি?
হা' টেঙা, হেৰি টেঙা দি পেলাই, চাংমৰা এ' মধুসোলেং টেঙা দি মাছ বনালো।
অ'। মধুসোলেং ক'ত পালি?
আমাৰ ঘৰতে আছে নহয়, বাৰীতে।
অ' উম।
সেয়াকে, কেইডাল মান, চিগা সেইকাৰণে লাও-চাও, খব নলৱে মাছ। ৰাখিলে সেয়া দিয়ে, বনাও আৰু।
অ' সেইকাৰণে, টেঙাখিনিয়ে খাই ভাল লাগে। আলুত নেমু চেপু দিলেও ভাল লাগে।
অ' ভাল লাগে, তাতে মিঠা আলু দুডখ অকমান কাটি দিলো। সেইকেইডোখৰ, অলপমান হে তাই ভাগি দিলো যে, আঞ্জাখন খাই অকণমান, মিঠ
অ' মইও তেনেকে কওঁ, মিঠা আলুটো, তেনেকে ময়ো দিওঁ, ভাজি বনালেও দিওঁ। তৰকাৰী বনালেও অকণমান ভাল পাওঁ খায়।
অ' ভাল লাগে। অকণমান মিঠা-টেঙা হয় ন? ৰঙালাও দিয়া নিচিনা।
অ' অ'। কিনি আনিছিলি নে কি?
অ' মিঠা আলুটো কিনি আনিছিলো। এই মেলালৈ গছ ছিলো যে মেলাৰ পৰা লৈ আহিছিলো আও।
অ' অ' ভালে কৰিলি দে।
উম বেছি কেজি সেয়া হেৰি কেলছে পঞ্চাশ টকাকে।
অ' মইও সেইদিনাখন এক কেজি কিনিছো, পঞ্চাশ টকা।
উম। এ, একেটাই দাম হৈ আছে। পঞ্চাছ টকাই হৈ আছে।
অ' আমাৰ এইপিনে বেচিব আহিছিলে মানুহ এটাই মানে, ৰাস্তাত বেছি আছিলে কাৰোবাক, কোনোবাই কিনি আছিল।
উম হব দে ন ৰাখ। ৰাখ দে মই চাকি দিব হৈছে যে, এয়া ধূপ চাকি দিওঁ বোলো অ।
ময়ো চাকি দিব আছো আহ আহ হ'ব দে, উম